হেল। হেল্ল' অঁ বন্ধু ক'ত আছা অঁ নমস্কাৰ নমস্কাৰ ক'ত আছা? অঁ ঘৰতে দিয়া ভাত পানী খালা।
হাঁ।
অঁ তুমি ইয়াৰ মাতটো ভালকে শুনা পোৱা নাই অকমান ওলাই আহাচোন কথা দুটামান আছিলে।
অঁ এতিয়া শুনি পাইছা?
উম পাইছো পাইছো কি ভাত পানী খালা।
খালো খালো তুমি।
উম খালো দিয়া কিহে খালা।
মই তোমাৰ দিয়ে ডিম ভাজি ভাত খালো।
অ অ'
উম পিছে তুমি কি খালা?
মই তোমাৰ কঠাল গুটি তাৰপিছত ৰঙালাও ভোল তাৰপিছত ৰঙালাও ভোল আৰু কি আছিলেটোৰ এ চয়াবিন ভাজি বনালে।
অঁ ঠিকেই আছে তেনে।
দালি ভাত।
অঁ ঠিকে ভাজি পাচলী ক কপা পোৱা?
নে নাই আমাৰ এই খেতি কৰে ন ঘৰতে।
উম'
উম খেতি কৰা মানে বস্তুবোৰ দেউতাই বিক্ৰীও কৰে আৰু ঘৰলো আনে তাৰ পাই খাই মেলি চলি থাকো আৰু তোমালোকে।
আমাৰ তোমা এনেকে বজাৰৰ পৰাই কিনা হয়।
অ বজাৰৰ শাক পাচলিবোৰ বেছিকে নাখাবা ঔষধ পাতি বহুত দিয়া থাকে অও।
হয় বাৰু কথাটো সেইকাৰণে মই মানে বন্ধুএজনে কৈছিলে মানে তোমাৰ কথা। সেইকানে বোলো তোমাক সুধি চাম বোলো তোমালোকৰ খেতিৰ পাই লোৱা হলে ভাল হ'ব।
অঁ তুমি আমাৰ খেতিৰ পৰাই লৈ থাকিবও পাৰা আমাৰ বহুত কেইজনমান গ্ৰাহক আছে এনেকে লৈ পেলাই খাই থাকে মাহত মাহেকত পইচাটো দিলেই হ'ল আৰু।
ঠিকেই আছে হয় বাৰু তেনেকে আকৌ তোমাৰ বজাৰৰ পৰা খালেও ঔষধ পাতিও বহুতখিনি দিয়া হয়। নিজে খেতি কৰা পৰা খালো দেহৰ কাৰণে ভালেই হ'ব।
উম কিন্তু বজাৰৰ শাক পাচলিবোৰ বেয়া নহয় তোমাৰ পিছলে বেয়া হয় গৈ।
অঁ।
মানে সেইবোৰ তোমাৰ সোনকালে উৎপাদন হবৰ কাৰণে ঔষধ পাতিবোৰ দিয়েতো।
অঁ পিছে মানে যোনবিলাক নিজৰ হাতেদি বা এনেকুৱা ঘৰুৱা কৰা হয় সেইবিলাক অলপ সময় লাগে কিন্তু মানে সেয়া খুব ভাল আৰু খালে ন।
উম সেইবোৰ ভাল আমাৰ এতিয়া- তোমাৰ লতা জাতীয় এইবোৰো খেতি কৰা হয়। তাছত মাজাতীয় উদ্ভিদবোৰো খেতি কৰা হয়।
অঁ ঠিকেই আছে। পিছে তোমালোকৰ অ অ পিছে তোমালোকৰ কি কি
আমাৰ তোমাৰ বা এতিয়া বাৰিষা চিজনত যিবোৰ খেতি হয় সেইবোৰ কৰা হয়। পিছত খৰালি আহিলে খৰালি কালৰো কৰা হয়।
অ, পিছে তুমি কৰিব জানা শিকিছানে নাই?
শিকিছো শিকিছো তেওঁ ইমান এটা নাজানো মই দেউতা নিচি
অ অ পিছে ক'ত পাৰিবা ইমান পতকতে ন কৰি কৰি হাত আহিবগে।
উম তাতে এতিয়া পঢ়ি আছো তাতে খেতিপথাৰ ধৰিলে আকৌ এইবোৰ পঢ়াটো এনে যাব।
হয় বাৰু, পিছে তুমি কি পঢ়ি আছা?
মই এতিয়া তোমাৰ বিজ্ঞান শাখাত পঢ়ি আছিলো।
অ পিছে কো মই পঢ়া নাই, মই মানে তোমাৰ পঢ়া হ'ল মোৰ শেষ মানে এ অলপ প্ৰব্লেম মানে মোৰ ঘৰুৱা আৰু ঘৰৰ মানেক ল মোৱেই মানে পিছে মোৰ তাক মানে অ কোৱাচোন?
অ তুমি ইছনা স্নাতকোত্তৰ পঢ়িলানে নাই?
ন মানে তেতিয়া তিতাই চলাই আছিলে ঘৰখন অকণমান তিতাই অসুখ হৈছে মানে। সেইকাৰণে মই পঢ়াটো এতিয়া এৰি এৰিলো বাৰু। পিছে মই তোমাক এটা কথাৰ কাৰণেহে ফোন কৰিছিলো।
কোৱাচোন বাৰু?
মোৰ তাত হাতত কেইটামান পইচা আছে বাৰু মানে কম খৰচত এটা মই কি ব্যৱসায় কৰিলে চাগে মোৰ জীৱন ঘৰৰ কাৰণে ভাল হ'ব?
অ তোমাৰ হাতত থকা ধনৰ পৰিমাণ কিমান?
ধনৰ পৰিমান তোমাৰ এক লাখ দুই লাখমান হ'ব।
অ, এক লাখ দুই লাখ বুলি কলে কিন্তু ভুল হ'ব কাৰণ এক লাখৰ পৰা দুই লাখৰলৈকে উম ত পাৰ্থক্যতো বহুত কিনো এক লাখৰ পৰা দুই লাখলৈকে সিহঁতৰ পাৰ্থক্যটো এক লাখ।
হয়
তোমাক কোৱাত চাগে অঁকন ভুল হব পাৰে এক লাখ নবা এক লাখ দহ - বিছ হাজাৰ এনেকুৱা চাগে হয় নহয়?
মানে তোমাৰ আছে মানে অলপ গেইটাৰ পইচাৰো আছিলে, অলপ মইও মানে তোমাৰ এনেকে গাখীৰ - চাখিৰ দি মইও অলপ জমা কৰিছিলো।
অ তুমি এটা কাম কৰা তেতিয়াহলে
কোৱা?
প্ৰথমতে তোমাৰ যিহেতু বিছ মানে তোমাৰ ব্যৱসায়টো ভৱিষ্যতলৈকে কাম আহিবতো।
হয়।
তুমি তাত টকা বিশ হাজাৰ মান দি পেলাই মিস্ত্ৰী এজন লৈ পেলাই চিমেণ্ট বালি লৈ ধুনীয়াকে এটা ঘৰ বনাই লোৱা অকণ ডাঙৰকে ঘৰটোৰ ভিতৰত কেইটামান কোঠালি দি দিবা
অ।
এ সৰু - সৰু কোঠালি আৰু তাত কোঠালি কেইটাৰ ভিতৰত তুমি তোমাৰ অলপমান পইচা ইনভেষ্ট কৰি গাহৰি ভৰাই দিয়া।
অঁ
তাৰপিছত সেই গাহৰিবোৰ তুমি পোহপাল দি পেলাই ডাঙৰ দীঘল কৰি বিক্ৰী কৰিবও পৰা
হয় বাৰু কথাটো কতোৱা
তোমাৰ সেই হা হা
মানে এনেকে গাহৰি কিনিলে বোলো পোৱালিহে কিনিব লাগিব চাগে
অ পোৱালি কিনিব লাগিব তুমি ডাঙৰ যদি কিনা ডাঙৰটো কিনিলে তোমাৰ মানে লাভ
হেল্ল' হেল্ল'